হেল্ল' আহ শুন পাইছা
পাইছো পাইছো শুনা পাইছো কি কৰিছা
এই মানে মই এতিয়া বৰ্তমানতো ডিউটিতে আছো মানেউ মানে এতিয়া ম লা ন
টতে চাই পিছে কি কি কৰিলা দুপৰীয়া কি কি খেলা
দুপৰীয়া আৰু ব এইটো লাঞ্চ কৰিছো দুপৰীয়া এইটো বাহিৰতে খিব
অ ঠিকে আছে বাকী তোমাৰ তোমাৰ মতে টাইমৰ ভেলু মানে কেনেকুৱা টাই হব হয় মানে তোমাৰ তোমাৰ মতে?
মোৰ মতে টাইমৰ উ টাইমৰ ভেলু দিব লাগিলে তুমি ফাৰ্ষটত একদম মানে থাকে ন কিছুমানৰ এইটো
সময়ৰ কাম সময়ত কৰিব লাগিব।
অ' এইটোৱে। এইটো এইটোতো আমাৰ ফুলজাও শিক যায় সময়মতে সময় কামটো কৰিব লাগে বা কেতিয়াবা আজিৰ কামটো আজি কৰিব লাগে। কালি
হয় হয় হয় হয়। মানে সময়ৰ কাম সময় নকৰিলে পিছলৈ
উম তাৰপিছত এই এতিয়া যদি তুমি ভাবিছা যেনেকুৱা মই এ বাদ দিয়া আজি নকৰো আকৌ কালি আছে কালি কৰি ল'ম আকৌ তাৰপিছত এনেকুৱাও কালি হ'ব এ বহুত দুদিন টাইম আছে ঐ কৰি ল'ম পিছত কৰিলম এনেকুৱা কৰি কৰি টাইমটো গৈ থাকে তাৰপিছত লাষ্টৰ এনেকুৱা আহে তোমাৰ প্ৰেছাৰ বাঢ়ি যায় তাৰপিছত তুমি এইটো এনেকুৱা সোনকালে শেষ কৰিম আৰু এনেকুৱা হৈ যায় এইটো কাৰণে সময় মতে সময় কৰিব লাগে।
হয় বাৰু তোমাৰ বেকগ্ৰাউণ্ডত আৱাজ আহি আছে।
সেইটো হয়
ব্ৰেকগাউন্ড অলপ আৱাজ আহি আছে।
অ' বাকী তোমাৰ ইন্ট্ৰোডাকচন দিয়া কি ক কৰ'পৰা কেনেকুৱা?
বাকী মই বাৰু হয় গুৱাহাটীৰ পৰাই হয়।
অ'।
মই বাৰু এতিয়া উ মানে মানে মোৰ মোৰ মতে তাতে সময় মানে কি তই কি যেনেকে আমি পঢ়া শুনাটো বস্তু সময় সময়তে কৰিব লাগে।
সেইটো হয় অ'।
এক্জামৰ আগদিনা লকে যদি মানে এৰি দিওঁ চ' প্ৰেচাৰটো পৰে ন প্ৰেচাৰটো বাঢ়ি যায়।
উম। আৰু এটা এইটো কি কয়, কি ক'ব গৈছিলো পাহৰিয়ে গৈছো। অ' কোৱা কৈ থাকা, এহ মনতে পৰা নাই। কি কম আৰু মানে ফতককে আহিছিলহে
অঁ, তাৰপিছত তাৰপিছত আমি সময়ৰ কাম যেনেকে অ সময়ক আমি তেনেকে প - পঢ়া শুনা হ'ব পাৰে। বা, খ পঢ়াৰ টাইমত পঢ়ো বা খেলাৰ টাইমত খেলা, কাম সময়ৰ কাম আ মানে টাইম - টাইমটোত চব বস্তু কৰি যোৱা সময় মত
টো মেইনটেইন কৰি মানে ভালকে হিচাপত চলিব লাগে অ'। এইটোয়ে মানে এনেকুৱা টাইমত এনেকুৱা ইমান আছে এনেকুৱা টাইমত এনেকুৱা এই ইবিলাক কৰিব লাগিব মানে পুৰা ৰুটিন হিচাপত।
অ' পদ্ধতি হিচাপত
আ অ সেইটোওঁ হয় এইটো কৰিলে মানে তুমি মানে টাইমটো মানে তুমি ভালকে অ - হিচাপত নিজে কন্ট্ৰলো কৰিব পাৰিবা তেতিয়া মানে তোমাৰ ইয়ে চবখিনি অ - ইমান প্ৰব্লেমো নহয় তোমাৰ।
হয় হয় টাইমটো মেইনটেইন কৰি ৰাখি কিবা আৰু একো প্ৰব্লেম নহয়।
সেইটোৱে আৰু।
উদাহৰণ
আৰু আজিকালি যে মানুহকেইটাৰ চাবা যাকে চাবা তাকে মানে একদম বিজি থাকে মানে কি কয় অই মোৰ টাইম নাই। মোৰ এ নাই টাইম নাই পিছত কৰিম বা কি। এইটোৱে এইটোৱে কাৰণে ন মানে মেইনটেইন কৰিলে ইমান এ দ আজিকালি চবৰে বুজিছো চবৰে কামৰ প্ৰেচাৰ থাকে চবৰে ইয়ে থাকে ন। অলপ মেইনটেইন কৰি ভালকে চলিলে তাও - তাও কিবা হয়তো অলপ মেনেজ কৰিব পাৰি।
হয় হয় হয় হয়
বহুত একদম চবৰ চবখিনি প্ৰেছাৰ ন আজিকালি চব ডেভলপ হৈ আছে লাহে লাহে চব যিয়ে টাইম কমি গৈ আছে না চবৰে। সেইটো কাৰণে
হয়
আগতে কৈছিল যে অ
আগতে কি কি
ডাঙৰ কেইটা যে ক কৈ থাকে মানে স্কুলতো কয় এইটো কেতিয়াবা এ ৰাতিপুৱা জল্দি উঠিব লাগে বা কি একদম এইটোও হয় একচুৱেলি মানে তুমি ৰাতিপুৱা জল্দি উঠিলে তেতিয়া তোমাৰ মানে টাইমটো টাইমো বেছি থাকে আৰু তুমি ৰাতিপুৱা তুমি নৰ্মেলি যিমান উঠা তাতকে অলপমান জল্দি উঠিলে এইখিনি টাইমত তুমি এক্সট্ৰা কিবা কৰিব পাৰা।
হয় হয় হয় হয়
সেইটোয়ে মানে টাইমৰ মানে এনেকুৱাই
বাকী মই এটা উদাহৰণ দি আছো চোৱা আগৰ মানে আগৰ সময়ত কেনে আছিল ৰাতিপুৱা স্কুল গৈছিলো। ৰাতিপুৱা স্কুল গৈছিলো আৰু আহি কাৰণে দুপৰীয়া ভাত খাই। শুই যা আৰু সন্ধিয়া পঢ়ো আৰু ৰাতিপুৱা উঠি স্কুল যাওঁ আৰু ৰখো মানে এইটো ৰুটিন চলি আছিল আগতে আগৰ সময়ত
আগৰ সময়ত মানে এইবিলাক চলি আছে
তাৰপিছত
শুনা শুনা তুমি এয়াতে কথা ক'লে বেলেগৰ লগত কথা পাতিব নোৱাৰা।
এ বেলেগৰ মানে এ মানুহ এটা আহিছে।
পইচা কাটি দিব মানে পেমেণ্ট কাটি দিব। ম মই মানে বুজাই দিলোঁ তুমি নতুন ইউজাৰ হয় ন
অ নতুনক আহিছো কাৰণে ইমাত
অ প্ৰব্লেম বাৰো হয় আজি গম পালো ন মানে বেকগ্ৰাউণ্ডত একো আৱাজ এইবোৰ নি নিদি নিদিবা
অ
তাৰ পিছত বেলেগৰ লগত কথা পাতিব নোৱাৰা।
অ এটো হয়
এসময় মানে আগতে মানে ৰাতিপুৱা স্কুল যাওঁ আহো দুপৰীয়া ভাত খাই। এইখিনিয়ে অকল কাম আছিল আমাৰ তাৰ পিছত এতিয়া আৰু কামবোৰ বাঢ়ি গৈছে এতিয়া আৰু কলেজৰ যোৱাৰ টাইম টেবুল নাই অহা টাইম টেবল নাই মানে এক। একো কামতে বৰ্তমান সময়ত নহয়।
উম উ অ।
বৰ্তমান চবৰে কাৰণে তোমাৰ ক্ষেত্ৰতো হ'ব পাৰে বা মোৰ ক্ষেত্ৰতো হ'ব পাৰে।
অহ।
এইটোয়ে সময়ত বস্তু সময়ত। কৰিলে হে ভাল।
অ অ অ এইেইটো। হয় কিন্তু।
সেইটোয় হয় অ। তাকি। তোমাৰ মতে আৰু কি। সম।
কেনেকুৱা মানে কি!
মানে তোমাৰ মনলে কি আহে।
উম।
এনেকুৱা সময়ৰ মূল্য মানে।
হয় ন। হেল্ল'।